হেল্লো। '
অহ বন্ধু কি খবৰ।
এ একদম ভাল তো ক ক তো।
এ মোৰো বহুত ভাল এতিয়া।
ঠিকে আছে ঠিকে আছে দে হেৰি কি মনত পেলালি কচোন বাৰু মোক সেইটো।
এহ বহুত দিন হ'ল তহঁতক মনত পৰি থাকে। কিন্তু এই মানে মোৰ এই কলেজৰ পৰা মানে ছুটি নোপোৱা যহতে মনত। ওলাবলৈ পোৱা নাই। সদায় মনত পৰে অ তহত বিলাকক। মানে ম গাঁও এৰি নগৰ আহিলোঁ যদিও। মানে গাঁৱৰ পৰিৱেশটো মই মানে এতিয়ালৈকে পাহৰিব পৰা নাই গম পাইছ নে।
সেইটো যদি আছে তেতিয়াহ'লে ঠিকে আছে মানে ভাল কথা। মানে কি হয় বৰ্তমান সময়কনত প্ৰায়ভাগ ল'ৰা ছোৱালীটো বাহিৰলৈ ওলাই যোৱাৰ পিছত। মানে গাঁও ঘৰলৈ বা গাঁওখনলৈ ইমান এটা মন নকৰে মানে চহৰলৈ ওলাই যোৱাৰ পিছত এবাৰ।
উম হয় অহ। বাকী মোৰ এতিয়া গ উম মোৰ এই গৰম বন্ধ দিছে এতিয়া।
অহ কেতিয়া আহিবি ঘৰলে পিছে।
কেতিয়া আহিব মানে ৰ এইকেইদিন মই ভাবি আছো তহঁতৰ কথাও ভাবি আছো মই আৰু। তোৰ এসপ্তাহ মানৰ পিছত ঘৰলে যাম।
ঠিকে আছে ঠিকে আছে, তই তেতিয়া কাম এটা কৰিবি।
অহ কচোন।
তই এসপ্তাহৰ পিছত যেতিয়া আহিবি তাৰ পৰা আমি কাম এটা কৰিম। উম তয়ো আহিবি যিহেতু। এই ফালে দি তোৰ এই আমাৰ লগৰ কেইটা যে সিহঁত কেইটা ৰ মোৰটো শুনি ল।
অহ কোৱাচোন।
এয়া আমাৰ সিহঁত একেইটা যে আছিলে যে।
অহ।
আটাইকেইটা আমি হেৰিয়লে যাম। তোৰ চেঁচা চাইদে ওলাই গুচি যাম। তই আহি ল। এ এহত দুটাও আহিবলৈ আছে। এই কাষতে আমাৰ কাষৰ ঘৰতে ই।
অহ গম পাইছোঁ। অহ ইয়াক মই অহাবাৰ যো যোৱাবাৰ যাওঁতে মই লগ পাইছোঁ হয় ন।
অহ পাইছোঁ পাইছোঁ।
উম মই কথা এটা ভাবিয়ে আছিলো বাৰু দেই মানে গাঁৱলে গৈ গাঁৱৰ বন্ধু‌ গো। টেইকেইটা মিলি অলপ মানে পাহাৰৰ নিজৰা চাইডে যাবলে গৰমতো বহুত পৰিছে ন এতিয়া।
উম সেইটো কাৰণে কৈছো ময়ো যাম বুলি মানে সেইটো চা।
উম উম উম বাকী আমাৰ এই লগৰটো ঘৰত। উম বাকী আমাৰ লগৰটো ঘৰত ফাৰ্ম আছিলে নহয় ন।
উম, আছিলে।
অহ, সি মাংসটো দিয়ে দিব পাৰিব। আমাক খানা কাৰণে হয় নহয়।
এ খানাৰ কাৰণে মাংসটো সি দি দিব বাৰু ক'লেই হ'ল জাষ্ট এবাৰ ফোন কৰি ক'ম, বোলোঁ ঐ আমি খানা এটা খাম বুলি ভাবিছোঁ। বোলোঁ হেৰি কৰোঁ আমি, তাৰ পৰা ধুনীয়াকে দি দিব।
উম, উম
সেইটোলে চিন্তা কৰিবলৈ দৰকাৰ নাই বাৰু বাকী ভাত পানী খালী নাই বৰ্তমান?
বাকী ভাত পানী খালোঁ বাৰু, তই খালি নহয়?
এ কিনো কবি এ আমাৰ মেঠাইতো যে সেইদিনা আমি যে গৈছিলোঁ মানে যোৱাবাৰ
অহ, অহ
মেঠাইটোলে গৈছিলোঁ ৰাতিপুৱা আকৌ মই গৰু এৰাল দিব
অহ।
তাতে আকৌ ইমান ধুনীয়াকে তোৰ ঢেঁকীয়া গজি আছিলে মই বোলোঁ ঢেকীয়া শাক লৈ যাওঁ। ঘৰত ধুনীয়াকে ভাজি খাব পাৰিম।
উম, উম
তাৰপৰা তোৰ ঢেঁকীয়া বুটলি লৈ আহিলোঁ। তাৰপিছত মায়ে বোলে ইমান অকণমান গৰম পৰি আছে যিহেতু হেৰি কৰোঁ এ টেঙা দিয়ে দালি বনাঁও। সেদি খাম আৰু ভাত তাৰ পৰা ঢেঁকীয়া ভাজিলো মই নিজে ভাজিলো বাৰু।
অহ, তই ঢেকীয়া বুলি কওঁতে মনত পৰিছে দেই মানে কি হ'ল ঢেকীয়া গৈ মাছ খাবলৈ বহুত ধুনীয়া লাগে। হয় নে নহয় বাৰু
এ বহুত ভাল বহুত ভাল।
অ হেৰি এই যেতিয়া গৰমত পঁইতা ভাতৰ লগত গৰৈ পুৰা কি ধুনীয়া তেষ্ট হয় নহয় ক ক তই
সেইটোতকেও তোৰ পথাৰলৈ গ'লে বেছি ভাল হয়, মানে পথাৰত যদি কেনেবাকে খাবলৈ পালি পঁইতা ভাতৰ লগত।
উম, উম
তেতিয়া মানে তোৰ বেছি ভাল হয় টো মানে টেষ্ট। যোনটো টেষ্ট উঠে সেইটো একদম বেলেগ এটা টেষ্ট আৰু দেচুন।
টেষ্ট আৰু দেচুন, হয়। বাকী এনেই তই এতিয়া ঘৰত নে বেলেগ কিবা কাম কৰিছ?
কাম মানে তোৰ তেনেকে কাম কৰা হোৱাই নাই।
নাই হোৱাই নাই।
খেতি পথাৰতে লাগি আছোঁ বৰ্তমান।
মই এতিয়াতো কলেজো গৈ আছোঁ হয়নে নহয়।
উম,
তাৰ লগতে মানে আমাৰ ইয়াতে দাদা এজনে মানে চিনাকি। মানে এই বাঁহীৰ বিজনেচ এটা কৰিছে। বাঁহীৰ দোকান এখন খুলিছে।
অ অহ, ঠিকেই আছে।
উম, মানে ধৰ অসমকে ধৰি মানে বিভিন্ন দেশ ৰাজ্যৰ এনেকুৱা বিভিন্ন দেশলে মানে বাঁহী পঠিয়াইছোঁ আৰু এতিয়ালৈকে দেই।
অহ, ভাল ইনকাম এটা হয় চাগে তেতিয়া ন।
ভাল ইনকা ইনকাম ভাল নহয় মানে তোৰ মানে এনেকুৱা স্কেলৰে বাঁহীৰ দাম বোৰ মানে বেলেগ বেলেগ হয় গম পাইছানে। মৃদুল খিনি তোৰ আঠশ মানৰ। অহ, মিদুল খিনি মানে তোৰ আঠশ মানৰ ভিতৰৰ পৰা ষ্টাৰ্ট হয়।
উম,
বাকী তোৰ বেচৰ খিনিও দামটো তেনেকে আৰু প্ৰতিটোৱে বেলেগ, বেলেগ হয় আৰু।
এ হয় মানে, কি হয় গম পাইছ নাই বস্তুটো মানে আমাৰ ইয়াত টো প্ৰডাক্টটো হয় নহ, ঠিক সেইদৰেটো বাহিৰৰ দেশত এনেকে বাঁহ-চাহ ত যোনটো আমাৰ বাঁহী বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয় কাক বাঁহ ন?
কাক বাঁহ। কিন্তু আমাৰ অ আমাৰ শুন আকৌ আমাৰ যিটো বাঁহটো এতিয়া আমাৰ বাঁহী বনোৱা যিটো বাঁহটো মানে। সেই বাঁহটো আমি আকৌ তোৰ শিলচৰৰ পৰা আনিছোঁ।
অ সেইটোয়েটো আমাৰ ইমান ওচৰতে পাইছে ন কিন্তু তোৰ হেৰিয়ত গ'লে মানে বেলেগ এখন দেশৰ মানুহে ইমান দূৰৰ পৰা কেনেকে নিব পাৰিব।
উম উম।
উম সিহঁতে আৰু বনাবলৈ স্কিলটোও লাগিব লগতে।
স্কিলটো লাগিব মানে তই মইয়ো মানে এতিয়া সোমাইছো হে দাদাজনৰ লগতে বাকী দাদাজনে এনেই বাঁহী খিনি বনাই দিয়া আমি কিবা এনেকুৱা ধৰ এনেকুৱা অলপ তাত বাহীটোত চেডিং - চেডিং কৰি দিব লাগে আৰু।
এ ঠিকে আছে তাৰ মানে কি গম পাইছা নাই বস্তুটো এতিয়া।
উম।
মানে বৰ্তমান তই কলেজ যিহেতু কৰি আছ ন?
উম।
পকেট মানি বুলি কলে তই ঘৰৰ পৰা যদি পইচাটো নলৈ তই নিজে যেতিয়া বৰ্তমান মানে পাৰ্ট টাইম বুলিয়ে ক'ব পাৰি তোৰ কলেজৰ পৰা ধুনীয়াকে আহিলি তাৰ পিছততো আজৰি ন?
উম।
সেই সময়কণনো তমই দোকানখনত থাকিলে কি অসুবিধা, ৰাতিহে পঢ়িবি ৰাতিটো কাম নকৰে ন?
উম উম মানে তোৰ নিজৰ মানে হাত খৰচ এটাও ওলাই থাকে ধৰচোন তাৰপা
ওলাই ওলাই ওলাই ধুনীয়াকে ওলাই সেইটোকে কৈছো মই। মানে তোৰ দেউতাহঁতৰ পৰা এতিয়া লোৱাতকে দেউতাহঁতক বাৰডেন দিয়াতকে, যিমান বাকী নিজে চেষ্টা কৰিব লাগে আৰু।
নিজে চেষ্টা কৰিব লাগে মানে দেউতাহতো এতিয়া বয়স হৈছে ন, বয়সৰ লগে লগে মানে যিমান হলেও কষ্টটো আগতকে কমকে কৰিবলৈ লগা হৈছে, আৰু ন আগৰ গতে নোৱাৰে ন ডেকা কালত যিদৰে কষ্ট কৰিছিলে এতিয়া নোৱাৰে নহয় নহতক।
অ সেইটোয়ে এইটো মানে আগতে গাৰ যিমানটো জোৰ আছিলে। সেইযোৰটো এতিয়া বহুত কমি গ'ল, আৰু বৰ্তমান সময়কণত মানে এনেকুৱা হৈছে উম বৰ্তমান মানে কি হয়, তোৰ শাক-পাচলি খাম বুলি ক'বলৈ মানে সেউজীয়া শাক- পাচলি বুলি কলে একোৱে নাই বুলি কব পাৰি, চব মেডিচেনৰ ওপৰত নিৰ্ভৰ। তই ভাবিছাচোন জিকা, ভেন্দি, তৰৈ এইবিলাক বা ভোল- চোলৰ পৰা আদি কৰি চব মেডিচিন যুক্ত।
মিলি চাই গওঁ।
তই বাকী ভাল বস্তু পাওঁ জানো, ক তই মোক ত আমিতো গাঁৱলীয়া ত কিবা এটা কৈ কিবা এটা নহয় কিবা এটা কিবা কৰি আমি ঘৰতে খাই আছো কিন্তু এতিয়া বৰ্তমান ত যোন খিনি বস্তু খাই আছো।
উম উম উম উম হয় অ। মানে কি ধৰ এতিয়া গাঁৱত ধৰ কলগছৰ কলডিল এটা হ'ল পালি খাবলে। মানে ক'ৰবাত ঢেকীয়া দু দুয বৰ্তমান গজি আছে ঢেকীয়া পালি এতিয়া মানে নগৰ এতিয়া আমি নগৰ অঞ্চলত থাকো ন? তেনেকুৱা জেগাত, তোৰ মানে, তেনেকুৱা পাবলৈ নাই ন'! কলডিলটো সাৰ দিয়া নিচিনা, কিনিব লাগে, বজাৰৰ পৰা। ঢেকীয়া হৈ, সাৰ দিয়া নিচ নাই বজাৰৰ পৰা কিনিব লাগে। মানে, আজিকালি মানে, ফ্ৰেচ বস্তু নোপোৱা নিচিনা হ'লোঁ।
নেপাওঁ। মানে, কি হয়! গ'ল যেনিবা, গাঁৱৰ পৰাই বিক্ৰী হ'ল যেনিবা তহঁতে যোনখিনি এতিয়া বস্তু তাত খাই আছ, চহৰৰত ন'? সেই বস্তু খিনি যেনিবা ত' আমাৰ ইয়াৰ পৰাই গৈছে। কিন্তু, সেই বস্তু কেইটা তোক, ফ্ৰেচ কৰি ৰাখিবলে, কাৰণ, ইয়াৰ পৰা গৈ, আমাৰ পৰা অ'! আমাৰ ইয়াৰ পৰা গৈ, তহঁতৰ তাত, পাওঁতেনে এদিন লাগে, ধৰি ল'!
উম, উম!
তাৰপৰা তোৰ, দোকানত থকা, দুদিন বা তিনদিনটো থাকে। শীতলীকৰণ যন্ত্ৰৰ ভিতৰতো হয়তো, ভৰাইথ''ব পাৰে। কি ঠিক, তাত হ'লেওতো, বস্তুটো অকমান বেয়াই হয় ন'! মানে তেনেকুৱা সেৰি আৰু। তাৰপিছত কি ক'বি!
উম, হয়, অ'!
আৰু আগতে কি হয়, আমাৰ কিবা এটাটো তোৰে, জ্বৰ পানী লগা হ'লে আগতে, ঘৰতে ধুনীয়াকে মাহঁতে মেডিচিন দিয়ে, সেয়া খাই ভাল হৈ যায়। কিন্তু, বৰ্তমান সময়কনত হয়নে? বৰ্তমান সময়কনত ত' মেডিকেল বা ফাৰ্মাচী কিবা এটা নহয় কিবা এটাত যাবই লাগিব।
যাবই লাগিব। অ'! মানে কি, আগৰ-আগৰ দিনৰ মানুহ বিলাকৰ মানে, জোৰটো বহুত বেলেগ আছিলে। মানে, আগৰ দিনত পূৰা গাঁৱলীয়া বস্তু খাই-মেলি, পূৰা মানে, সতেজ হৈ আছিলে। আজিকালি, মেডিচাইনৰ বস্তু খাই-খাই মানে মানুহৰো বহুত বেমাৰ হ'ল। তাতে, অলপ দিনৰ আগত সেই, কৰোণা বুলি ভাইৰাছটো ওলাই গ'ল। সেই ভাইৰাছটো ওলোৱাৰ লগে-লগে মানে, মানুহক, এ, দুটা-তিনটাকে বেজি ল'ব লগা হ'ল। সেই, বেজীকেইটা লৈ লোৱাৰ লগে-লগে মানে, কি হ'ল! মানুহবোৰ মানে, বেমাৰীৰ নিচিনা হৈ পৰিছে, অসু
অ'! এতি এতিয়া মানে, কি হয় তোৰ, বাহিৰলে যদি তই এতিয়া ৰ'দত, আগতে আগৰ দিনৰ মানুহ বিলাকে চাচোন? প পথাৰত থাকোতেনে বা আমিও মানে, আমি তেতিয়াই, কিমান মাহঁতৰ লগত আগতে মাটি ৰোব নাজানোঁ বা কঠিয়া তুলিব নাজানোঁ, আলি দিব নাজানোঁ, কোৰ মাৰিব নাজানোঁ। সেইবিলাক পিছৰ কথা। কিন্তু, আমি মাহঁতৰ লগতে গৈ ইমান দেৰিলৈকে পথাৰত থাকোঁ। মাহঁতো থাকে ন'। কিন্তু, এতিয়া চাবিছোন? এতিয়া খুউব বেছি নটা, নটাৰ পিছত মাহঁতো আহি, ঘৰ পাইহি। আমিতো বাদেই দে।
কি হৈছে মানে, আগতকে কিবা মানে, প্ৰকৃতিয় মানে, কিবা ৰূপ সলনি কৰা বুলি যে কয়! প্ৰকৃত ৰূপ সলনি কৰিছে, গম পাইছনে? আগতে ধৰ, ৰ'দটো অ'! আগতে বাৰিষা কেনেকুৱা! ৰ'দ ওলাব, এইফালে ধুনীয়াকে বৰষুণ থাকিব। খেতি পথাৰ মানে সকলো লাগি থাকিব লগে-ভাগে। আজিকালি, কি হ'ল মানে, প্ৰযুক্তিবিদ্যাৰ মানে, উন্নত কৰোঁতে-কঁৰোতে মানে, প্ৰকৃৃতিও ৰূপ সলনি কৰিছে। আকৌ তাতে, গছ- গছনি কটাবোৰ আছেই।
এইটো প্ৰকৃতিৰ ৰূপ। সলনি কৰা বুলি ক'ব নোৱাৰ। কে'লে বুজি পাইছনে? মানে, কেলে ক নোৱাৰা তোৰ, বৰ্তমান সময়কনত তোৰ, গছ এজোপা থাককচোন। ধুনীয়াকে মানুহ গোট খাই লৈ পেলাই বোলে এডাল খৰিৰ কাৰণে লৈ যাওঁ বুলি লৈ গুচি যায়।
অ'।
আগতে নে গছ ৰো আগতে গছ ৰোপন কৰে ধুনীয়াকে। গছজোপা ৰোপন কৰি ধুনীয়াকে তাক ডাঙৰ দীঘল কৰি সাৰ পানী দিয়ে সময়মতে।
হয়, হয়।
ঠিক আছে বাৰু তেতিয়া দে হ'ব আৰু মোক এই মায়ে মাতি আছে।
ঠিক আছে তেতিয়া হ'ব দে।